হেল্ল'?
হেল্ল'?
উম, কি কৰিছা?
এই আছো আৰু।
আটচা বাকি খোৱা, লোৱাটো হয়াই নাই চাগে।
অল, হ'ল বাৰু।
নাই, নাই দুপৰীয়াতো।
আচ্ছা দুপৰীয়াাতো নাই বাৰু।
এনেই ফোন মাৰিলো কথা পাতো অলপ। মইতো এনেই আছো তুমি এনেই আছানে। অ'। সয়ে আমি সেয়া অলপ কাজিৰঙাৰ বিষয়ে কথা পাতো।
উম।
হেল্ল' আমি অলপ কাজিৰঙাৰ বিষয়ে কথা পাতো কলো।
অ, পাৰি ভাল বিষয় এটা।
অ', অ', এই কাজিৰঙা ধৰতে আমাৰ। জানাই চবে ধৰ বিখ্যাত এশিঙীয়া কৰৰ বাবে।
উম, এশিঙীয়া ঘৰৰ কাৰণে বিখ্যাত উম, শুনি আছো। হেল্ল'?
সেইটোয়েইেতো এতিয়া এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত তাৰ পিছত এ, তুমি সেইটোৰ বিষয়ত কি কবা মানে। যে, এশিঙীয়া গড় বিলুপ্ত হৈছে না, আমাৰ অসমত।
উম, আচছা তাকেতো দে কাজিৰঙা আহখিল ৰৰ, কাৰণে বিখ্যাত হয়, এইটো।
বিলুপ্ত হোৱা বুলি ক'বা নোৱাৰি একচুৱেলি এইটো। হ্ৰাস পাইছে আৰু আৰ তুলনাত।
আগৰ দিব নাতো নাই এতিয়া আকৌ ধৰ চৰকাৰৰ যিবিলাক পদক্ষপ ঠিক তাৰ কাৰণে ধৰ আকৌ ধৰ এতিয়া হেৰি হৈ আছে বাৰী
আৰু মাজতে শুনি আমাৰ কাজিৰঙা এৰ হাতীবোৰ এই ট্ৰানসফাৰ কৰিছে বোলে আকৌ বাহিৰৰ দেশতলে কিবা, কিবি এনেকে শুনিলো দেখোন। সেইটোৰ বিষয়ে তুমি কি ক'বা।
এইবিলাক হ'ব নালাগে আৰু।
উম, উম।
যদি ট্ৰেন্সফাৰ হৈ আছে, সেইটো হ'ব নালাগে, কাৰণ জীৱ, জন্তুবিলাক থকাৰ কাৰণে এটা প্ৰাকৃতিক পৰিৱেশৰ প্ৰয়োজন। প্ৰাকৃতিক পৰিৱেশ হেৰি কৰিব নালাগে।
ধ্বংস কৰিব নোৱাৰো।
উম।
আমাৰ কাজিৰঙাখন তিনিখন জিলাত আছিল নেকি তিনিখন জিলা আছিল নে চাৰিখনে আছিল।
অ'। হেৰি কাজিৰঙা আমাৰ চাৰিখনত আছিল।
অ, কোনখন, কোনখন আছিল জানা নেকি তুমি।
গোলাঘাট। তাৰপিছত আৰু নগাঁও এখন।
পুৰ আছিলে নেকি আৰু?
শোণিতপুৰতো নাই নাই শোণিতপুৰ নাই শোণিতপুৰ নাই হেৰি আছে আৰু। বিশ্বনাথ আৰু কাৰ্বি আংলং। অ', ই চাৰিখনে আছিল গোলাঘাট নগাঁও বিশ্ব
আংলং।
উম, এতিয়া ৎটো ইউনেস্ক ৱৰ্ল্ড হেৰিটেজ চাইট পাইছেতো। বিশ্ব ঐতিহ্য ক্ষেত্ৰ।
অ', কি এইটো কিমান চনত আছিল নাইন নাইনটিন এইটটি
উম, নাইনটি এইটি হেৰি নাইনটিন এইট্টি ফাইভত আছিল।
অ', নাইনটিন এইটি ফাইভতে।
উম, হম। সেইয়া আৰু এতিয়া
আৰু কাজিৰঙাখনত অকমান পানীৰো অকমান হেৰি হয় নেকি ব্ৰহ্মপুত্ৰৰ পানীয়ে ধৰ
উম, উম এতিয়া ধৰ যিবিলাক এ জীৱ জন্তু আছে ধৰ এইবিলাক হেৰি হয়। আহ সমস্যাৰ ভিতৰত পৰে ধৰ এ আমাৰ আমাৰ যি ত' বানপানী এটা প্ৰধান সমস্যা অসমৰ কাৰণে উম। তেওঁ বানপানীৰ কাৰণে ধৰি লওঁক কাজিৰঙাখন হেৰি হৈছে। মানে চত পৰ্যটনৰ এটা মুখ্য কেন্দ্ৰবিন্দু আমাৰ কাজিৰঙাখন। কিন্তু বানপানীৰ সমস্যাটো দূৰ কৰিব নোৱাৰাৰ কাৰণে এতিয়া আমি মানে এটা সময়ত সময়ৰ কাৰণে এ কাজিৰঙাখন বন্ধ কৰি দিব লগা হৈছে।
অ', এতিয়া আমাৰ ধৰ কাজিৰঙাৰ কাৰণে আমাৰ এ সেয়াও বাঢ়িছে কি বুলি কয় আহ পৰ্যটনৰ যিটো অ' সেইটো। কিমান বাহিৰৰ মানুহবোৰ আহে চাব কাৰণে।
পৰ্যটনৰ পৰিমাণ যিমান বাঢ়িব আমাৰ সিমান কৰ বৃদ্ধি হ'ব। উম, কৰ বৃদ্ধি হ'লে আমাৰ ধৰ উন্নয়নো বেছি হ'ব সেইটো আৰু। এতিয়া যিবিলাক আৰু ধৰ প্ৰধান সমস্যা বুলি ক'লে ধৰ আমাৰ আগতে ধৰ এ চোৰাং চিকাৰীবিলাকে উম এটা হেৰি কৰিছিল। গড়ৰ সৰ্গ চৰ্গবিলাক কাটি লৈ গৈছিল গড় হত্যা কৰি উঠি। হাতী মাৰি তাৰ দাঁতবোৰ অন্ধবিশ্বাস টাইপ বস্তু আছিল ধৰ। সেইবিলাক বান্ধিলে বেমাৰ আজাৰ ভাল হয় কিবা হয়। কিন্তু এতিয়া মানুহে বুজি পোৱা হৈছে কিছুমান ব্যক্তিগত মুনাফাৰ কাৰণে মানে মানুহে এইবিলাক কাম কৰি থাকে বুলি। ত' ইয়াৰে পৰিমাণ এতিয়া কমিছে আৰু।
পদ সেই পদক্ষেপবোৰ ল'ব লাগে ধৰ।
উম, ল'ব লাগে ল'ব লাগে আৰু অ', হেৰিও আছে ধৰ আমাৰ যিহেতু ৰাষ্ট্ৰীয় ঘাইপথটো অলপ ঠেক।
হয়, পোন্ধৰ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অ'।
এতিয়া বৰ্ত বৰ্তমান বাৰু চৰকাৰে নতুন নতুন মানে হেৰিটো কৰিব চেষ্টা কৰি আছে। ফৰ লাইন বা বাইপাছ এনেকুৱা কৰিব চেষ্টা কৰি আছে কিন্তু আগৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ। এইটো এটা সুৰক্ষিত ঘাই মানে ৰাষ্ট্ৰীয় ঘাইপথ হয় তাতে গাড়ীও চ চলে জীৱ জন্তুও পাৰ হয় গতিকে এ জীৱ জন্তুৰ কেতিয়াবা মৃত্যুও ঘটে। উম, এইটো সুৰক্ষিত কৰিব নোৱাৰি। গতিকে এতিয়া নতুনকে কিবা অ' এনিমেল কৰিডৰ নে কিবা এনেকুৱা বনাব কৰি আছে। সেইটো এটা নতুন পদক্ষেপ সেইটোও এটা ভাল। এইবিলাক কৰিলে ধৰ জীৱ জন্তুবিলাক সুৰক্ষিত হ'ব।
উম, আমাৰ ৰাষ্ট্ৰীয় অ' কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথটো আমাৰ, সকলোতকৈ ডাঙৰ ৰাষ্ট্ৰীয় কাজিৰঙা
অ' মানে এইটো বহুত ডাঙৰ বুলি ক'ব নোৱাৰি কাৰণ অ' যিটো হেৰি হয় সেইটোতো কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ যায়গৈ এইটো পোন্ধৰ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো হেৰি ত' কি বুলি কয়। আমাৰ অসম আৰু অৰুণা প্ৰদেশ, এই দুটা দুখন মানে ৰাজ্যৰ মাজত হেৰি হৈ আছে।
সীমিত হৈ আছে, এইটো এটা ভাল হেৰি আৰু। আমি দুখন ষ্টেটৰ মাজত আছো ধৰ, দুখন ষ্টেটৰ কানেক্টিভিটি আমাৰ তাৰ পোন্ধৰ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো হয়।
উম।
এতিয়া ধৰ সংৰক্ষণৰ ক্ষেত্ৰতো কাজিৰঙাৰ যিবিলাক হেৰি আছে। এই জীৱ জন্তুবিলাক আছে এইবিলাক সংৰক্ষণৰ কাৰণেও যথেষ্ঠ পদক্ষেপ লোৱা দেখা গৈ গৈছে চৰকাৰেও। এই আগতে এই নতুন কেইটা পদক্ষেপ লৈছিল আমাৰ চৰকাৰে। সোণালী বান্দৰৰ পৰিমাণ কমি যোৱাৰ কাৰণে এইয়া এটা হেৰি বনাই দিছিল কৰিডৰ এটা বনাই দিছিল ওপৰেৰে যাতে তেওঁলোকে এ জীৱ-জন্তুৰ মাজত মিটি হয় মানে, তা যাতে হেৰিটো হয় প্ৰজননটো হয়। প্ৰজননৰ জৰি়য়তে যাতে পৰি হয় সেইটো কাৰণে এটা কৰিডৰ এটা বনাই দিছিল। সেইটো এটা লেখত ল'বলগীয়া পদক্ষেপ আছিল এইটো চৰকাৰৰ। আৰু, তাৰ লগতে আৰু ধৰ বা আৰু ধৰ এইবিলাক ধৰ কি কি আমাৰ কি বুলি কয়? জীপ চাফাৰী বা আমাৰ হাতীৰ উঠি হাতীত হাতীৰ পিঠি উঠি কিনে যোৱা সেইবিলাকৰ জৰিয়তে ধৰ, তাত নিবনুৱা কিছুমান ধৰ তাতে হেৰি হৈ আছে। নিয়োজিত হৈ আছে, তাৰ পৰা এটা ধৰ তেওঁলোকৰ হেৰি ইনকাম হৈ আছে।
ইনকাম হৈ আছে ঘৰখন চলাই আছে ধৰ।
চলি আছে সেইটো, সেইটো এটা গুৰুত্বপূৰ্ণ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন হ'ল আমাৰ বৃহৎ ৰাষ্ট্ৰীয় উদ্যান।
উম, উম, উম, উম।
এই এইখন ধৰ, ভাল হ'লে ধৰ সমস্যাবোৰ সমাধান হ'লে তেতিয়া ভাল আৰু।
উম, সেই সমস্যাবিলাক সমাধান হব লাগে, যিবিলাক সমস্যা আছে সেইবিলাক সমাধান হ'ব আৰু।
সমস্যাবোৰ সমাধান হ'লেহে ধৰ সেই জন্তুবোৰৰ এতিয়া মৃত্যু এনেকে হৈ আছে এইটো ৰাস্তা ঘাটৰ কাৰণে। সেই ৰাস্তা ঘাটবোৰ ধৰ কিবা ওখ মানে কিবা কৰি দিব লাগে আৰু, যাতে জন- জীৱ জন্তু তলেৰে পাৰ হৈ যাব পাৰে ওপৰৰে যান
সেইটোৱে আৰু এনিমেল কৰিডৰটো চেষ্টা কৰি আছে, চৰকাৰে এইটো কৰিবলে, কি কৰে নাজানো কিন্তু বৰ্তমান য যিটো উম, কথা চলি আছে আৰু। যিবিলাক নিবন নিবনুৱা সমস্যাটো এটা সমাধান হৈছে সেইটোৰ ফলত। তাৰোপৰি বিভিন্ন ধৰণৰ উদ্ভিদ বা কিবা এনেকুৱা নতুন-নতুন প্ৰজাতি কিছুমান হেৰি হৈ থাকে সৃষ্টি হৈ থাকে। সেইবিলাকৰ বিষয়েও সেইবিলাকো তাতে মানে হেৰি হয় এনেকুৱা আৰু এতিয়া বহুত দেশী-বিদশী পৰ্যটক আহে তাতে।
উম, আগৰ তুলনাত এতিয়া এ, জংঘল বোৰো নোহোৱা হৈ গৈছে। আগতে যেনেকুৱা আছিল এতিয়া তেনেকুৱা নাই।
উম, মানুহে কাটি হেৰি কৰা হৈছে, সেইটোও এটা গুৰুত্বপূৰ্ণ গুৰুত্ব দি'ব লাগে। কাটি মানুহে মানে নিজৰ হেৰি
নিজৰ, নিজৰ কাৰ নিজৰ কাৰণে এ, জীৱ-জন্তুৰ নিজৰ নিজৰ কাৰণে জীৱ-জন্তু ঘৰবোৰ ভাঙি আছে।
উম।
আচলতে সেইবোৰ কৰিব নালাগে।
উ, সেইবোৰ কৰিব নালাগে। আৰু এতিয়া ধৰ হেৰিও দেখা গৈছে যে ধৰ প্ৰশাসনেও যথেষ্ট গুৰুত্ব দিছে, বিষয়টোৰ ওপৰত আগতে ধৰ অ, গড় হত্যা কৰি মানুহ গুচি যায়। উম, গড় হত্যা কৰি মানুহে গুচি য য, আহ ৰাতিপুৱা আহি যেতিয়া চাই তেতিয়া গড়টো মৃত অৱস্থাত পায় কিন্তু। এতিয়া ধৰ এ, হেৰি হ'ব লাগে যে চাই থাকিব লাগে। যাতে কোনো চিকাৰী উম, উম। ফৰেষ্টৰ মানুহ বিলাকে চাই থাকিব লাগে, যাতে, তাতে কোনো ধৰণৰ হেৰিয় চিকাৰীয়ে আহি ধৰ।
একো মৃত্যু কৰিব নোৱাৰে, হত্যা কৰিব নোৱাৰে।
কৰ হত্যা কৰিব নোৱাৰে বা জীৱ, জন্তু হত্যা কৰিব নোৱাৰে বা চিকাৰী যদি আহ বেও, সোমায়ো। তাক ধৰিব লাগে বা গুলিয়াই দিয়ে সেনেকুৱা ধৰণৰ আৰু।
ধনেজ পক্ষী কিবা, কিবি সেইবোৰতো আজিকালি নেদেখা হৈছে।
ধনেশ পক্ষীও অ', অ', আগৰ অ, কিছুমান জীৱ, জন্তু এতিয়া বিলুপ্তভয় অৱস্থা আছে ধৰ উম, আগতে আমি ধৰ এতিয়া এই হেৰি খনচিৰিকা চৰাইটো।
চিৰিকা, চৰাইটোক
উম, আমি দে, ভাবিছিলো আজিকালি। আজিকালি দেখাই নোপোৱা হ'ল গতিকে সেইবিলাকে ধৰ এখন অভয়াৰণয় বা ৰাষ্ট্ৰীয় উদ্যান যেতিয়া থাকে তাত জীৱ, জন্তু বিলাকে আশ্ৰয় লয়, গতিকে অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান ক যাতে কোনো ধৰণৰ নতুন প্ৰকল্পৰ ব্যৱস্থা নকৰে সেইটোৰ ওপৰত। হেৰি হ'ব লাগে, ৰাষ্ট্ৰীয় উদ্যান বা হেৰি সম্পূৰ্ণৰক্ষণ কৰিব লাগে।
সংৰক্ষণ নকৰিলে, সেইবোৰ ৰাষ্ট্ৰীয় উদ্যান হৈ নাথাকিব আৰু।
উম, উম, উম।
বাকী আৰু কি ক'বা
এ, আৰু সেইখিনিয়ে কথা ভাল লাগিল, তোমাৰ লগত কথা পাতি। দিহা পি
দিয়া, তেনেহলে।
উম, উম, উ।